হেল্ল' অ খোৱা বোৱা কৰিলা নাই। মই খোৱা বোৱা কৰা নাই।
অ কেলে
এ দলি ছোৱালীজনীয়ে গায়ে ধোৱা নাই।
অ অ ইমান দেৰি হৈছে আজি।
উম তাই গা পা ধুই আজৰি হলেহে
অ হয় বাৰু অকলে অকলে খাবলে ভালো নালাগে দিয়ে নহয় ন
দুজনীহে থাকোঁ এতিয়া
হয় হয়
কামলৈ গ'ল অ উ বাকী তোমাৰ লৰাটো ঠিকে আছে
বাকী লোৱা ঠিক ঠিকে আছে অঁ
অ মানুহটোক
মানুহটো কামলে গ'ল বাবা হেৰি বাহঁ কাটিবলৈ গৈছে এই গৰু পোৱালি আনে বোলে দুটামান গোহালি ঘৰ বনাই
অ
স সেইয়াই আৰু বাকী বাদ বাকী আপোনালোকৰ ভালেই নহয়
উম ভালে ভালে ভালে
অঁ মা ভাল পাইছে অ
ফোন কৰিছিলা
ফোন কৰিছিলো কৰিছিলো
অহঁ।
বাকী হেৰি আপোনাৰ গাখীৰ খিয়াব তেনেকে পৰাগে নাই ম। মানে আঙুলি টো পোনণ কৰিব পৰা নাই যে। মানে পোনে হৈ আছে মানে বেকা কৰিব। পৰা নাই।
অ হে এই ত কি ভাইটি স্কুল গ'ল।
ভাইটি স্কুল গলও। তাৰ এতিয়া নাই। পালেগে যে সি।
অহ অ অ।
পুৰা তিনিটা চাৰে তিনটা চাৰিটালৈকে ক্লাছ হৈ যায় কেতিয়াবা।
উম।
তাকে আপোনাৰ বাকী গামোচা কেইখন ওলাইছেগে।
গামোচা আৰু আছে কেইখনমান।
অ এনে আপোনাৰেনে নে বেলেগৰ।
এ বেলেগ হয় বেলেগ হয় মই আধিহে ব।
অ।
সমানে পাও তেতিয়া ঘৰলে থাকি যায়। উ মই কাপোৰ বোৰ আছো ন। কাপোৰ বোৰ ষ্টেটাচত লগাবা। কত তেতিয়াহেই কাষ্টমাৰ।
মোক হেৰি ফটো দিব মই দেখ। খাই নাই নহয়।
অ।
আৰু মানে যাবলৈ অলপ। মান দূৰ হয় যে। মানুহজন নাথাকিলে মানে হেৰি অ। অকলে যাবলৈও ভাল নালাগে।
অহ।
সেইটো কাৰণে ফোনতে দিবচোন বাৰু চাম।
অহ অ অ।
ফটো মাৰি দিব।
অ অ এই বাকী তোমালোকৰ কাষৰ মানুহ ঘৰ ভালেই নে।
উম বাকী ভালে ভালে।
যে এই বাওঁ চাইটা মানুহ ঘৰ
উম ভালেই বাৰু।
অ হেইটৰ বোৱাৰীজনী কত গল জানো।
বোৱাৰীজনী ঘৰতে আছে।
চিনেমা চাবলৈ যোৱা কথা আছিলে যে।
অ যাব বুলি কোৱা শুনিছো সেই পাঁচটা বজাত।
অ'।
আপোনালোকৰ কি হ'ল চিনেমা চাবলে যোৱা?
মই যাম বুলি ভাবিছো। ছোৱালীয়ে আকৌ বোলে পইচা কেইটামান হৈ ল'ক ৰ'বা, তাৰপাছতহে যাম।
অ', গ'লে মানে আমাকো ক'ব। আমিও যাম আৰু।
গ'লে ভাল হ'ব নে?
অ' আৰু হেৰি, আমাৰ মানে এইফালে কি হয় মানুহ তেনেকে নাইয়ে যে!
অ' ফুৰিবলৈ যোৱা লিখিয়া লাগে আৰু
অ' মই অকলে-অকলেহে কি যাব ন? অকলে গৈয়ো ভাল নালাগে ন তেনেকে।
উম।
এই ওচৰত সেইকাৰণে লগ-চক থাকে থাকিব লাগে অ'।
অ'। গোটেই কেইজনী লগ খাই এদিন যামহত
অ', আপোনালোকৰ সেইফালে ভাল। হেৰি মানে লগ আছে!
উম টমটম এখনকে লৈ, সেইটোকে ভাবি থৈছো। পাৰ্টীটো একেদিনাখনে উলিয়াব। ব লাগিব।
উম। আৰু সেই একেলগতে গৈহে এনেও ভাল লাগে।
উম। যি হওক কানিবলৈ হ'লেও, হাঁহিবলৈ হ'লেও।
উম। চাকে, আপোনালোকৰ সেই ওচৰৰ মানুহখিনি বহুত ভাল আকৌ দেই!
উম, উম। আমাৰ সে এই দুপৰীয়া হ'লে গোটেইখিনি একেলগ হও ন! গোটেইখিনি এক একেলগ হৈ আও আম খাও।
অ' ভালেই লাগে দিয়ক। আমাৰ এইফালে আও মই অকলে-অকলে যে, সেইকাৰণে মই আপোনালোকলৈকে মাজে-মাজে ফোন এটা কৰো আৰু।
ভালেই হৈছে দিয়া।
অকলে গ'লে থাকিও আমনি লাগে যে।
অ'। মই ভাত কেইটামান খাই আহো নেকি?
অ' খাৱকগে অ'।
খাই উ-উম হেৰি।
বাকী লৈ হেৰি, ল'ৰা স্কুল গ'ল?
ল'ৰা স্কুল গ'ল অ'।
অ' সিও এবাৰ নাই-টেইনৰ নহয়?
তেন তেন।
তাকেহে ভালকে অকমান। চাব আৰু তাকো।
টিছন দিয়াইছো।
অহ।
ত এতিয়া টিউচনত পা সি গৈ পেলাই পঢ়িছে। সিহে জানিব এতিয়া আৰু ন মইতোন পঢ়ি দিব নোৱাৰোঁ।
হয় হয় সেইটো হয় বাৰু।
উম পঢ়াতটো সিহঁতৰ দায়িত্ব মোৰ চোৱা চিতাৰ দায়িত্বহে।
উম তাকে। বেয়া হ'লে মানে। মাক বিলাকেহে শুনিব লাগে ন। ভাল হ'লেই বাপেক বিলাকৰ।
এ গোট অনলাইন হ'ল নাই।
গোট অনলাইন হোৱা নাই দেখোন।
হয় জানোঁ।
উম।
অ মানুহজনীৰ লগত যোগাযোগ কৰিব লাগছিল আকৌ।
যোগাযোগ কৰিছিলোঁ ফোন মাৰিছিলোঁ ফোনে ৰিচিভ কৰা নাই।
অ যোগাযোগ কৰি থাকিব লাগিব ঘনাই ঘনাই। ফোন মাৰি থাকিবলে পাহৰে মানুহজনী আনতো নহয় মানে।
অ সেইটো হয় বাৰু এনেই আপুনি দহ হেজাৰ পালে নাই?
পালোঁ পালোঁ।
অ'
দহ তাত হালে দেখোৱাইছো মই সেনেকে তাত- থাকিবই লাগিব যে
অ হয় বাৰু।
লগালক তাতত ৰা- তাতৰ হেৰি সেইতি লগালগ লগাই থাকোঁ ইজুতি পিছত সিজুতি আও
উম কম কমেই হওঁক লাগিলে লগাই থ-
উম নতুবা আকৌ পঁচিশ হাজাৰ। টো নোসোমাব।
উম হয়তোন আমাৰ নিচিনা মানুহৰ দহ হেজাৰতটো বহুত ন।
অহ খোৱা বোৱা কৰিলা নাই তুমি।
বাকী খোৱা বোৱা কৰা নাই কৰিমহে
অ অ অঁ
সকালে নাখাওঁ যে ভোকেই নালাগে
উম অকলে থাকিলে আৰু ভোক নালাগে।
অঁ অকল থাকিলে খাবলৈওঁ মন নাযায়।
উম।
খাম আৰু লাহেকৈ
উম
বাকী আপোনালোকৰ ওচৰৰ খুৰীহঁতও ভাল নহয়
উম ভালেই ভালেই।
অ যায় ন সিহঁত বিলাকৰ ঘৰলে।
যাওঁ যাওঁ।
অঁ কি এতিয়া আম চাম হৰিছে নাই আপোনালোকৰ
আজি আম সৰিছিলে কম হে গছত আৰু এদাই হৈছেগে আৰু
অঁ হয়তো নাম
তাকে কাটি পেলাই খালেই
অ মাজতে দুদিনমান খাবলৈ পাইছিলো বাৰু ভাল লাগিছিলে খাই বাৰু
অ অ দি পঠাইছিলো আছিলিলোঁনাক মোৰ মনত পৰে নহয় যাবলেহে সময় নহয়
আহিবচোন কেতিয়াবা
তাকে হে হেৰি অ ঘৰত কোনো নাথাকে যে
অ সেইটো হয় বাৰু
জঞ্জাল হয়
হলেও এদিন এদিন এদিন মিলাই মেলি আহিব
কাব লাগিব
ময়ও অকলেহে থাকো কোনোবা কোনোবা আহিলে ভালো লাগে দিয়কচোন
তাকে সেহতি মিলাই পেলাই ওলামগে বাৰু
উম আহিব আহিব ফোন এটা কৰিব মই ভাত পানী বনাই থওঁ ভাত বনাই থৈ গৈছো তেওঁ উলিয়াই থৈ গৈছে বাৰু
অ কিহে বনালে বা
ভাত হেৰি জিকা কালি মাছ আনিছিলে মাছ হৈছিলে তাৰপিছত মাছে জিকাই বনালে
অহ এই সেইদিনাখন
উম তাকে কৈছোঁ আজিকালি হেৰি জিকাবিলাক তিতাও থাকে ম খালি সেইকাৰণে বোলো তুমি আনিছা হয় তিতা যদি
তিতাও থাকে অ
ভালেই বাকী আপোনালোকৰ টেঙা চেঙা আছে নে নাই
টেঙা নাই সেই উম কাজি নেমু কিনি কিনি অনা গোল নেমু জোপা আছিলে বা এইবা নালাগিলে দেখোন কেইটামান লাগিছে
অ অ গোল নেমুৰ গোন্ধটোৱে বহুত ভাল লাগে পায় আ বাকী খুৰাহঁতৰ এনে ভালেই নহয় আৱ
খোৱা মাজে মাজে বিষ খুব থাকেই নহয় বিষ মানে সেই কাম কৰি থাকে থাকে যে এনে পাৰ কাম কৰা নহয় জানো, সদায় কাম কৰি থাকিল, উম, কেনেকুৱা লিখা আৱ
কৰে বহুত কৰে আৱ পায়
অ এতিয়া আকৌ কাম নকৰিলে আকৌ চলাতো অসুবিধা হয় তাই কো দিব লাগে ছোৱালীকো ল'ৰাকো দিব লাগে মানুহ এটাহে উপাৰ্জন কৱা
উম আকৌ গোট বিলাক আছেই
গোট বিলাক আছেই
তাকে খুৰাকো কবচোন এদিন মই মাতিছো বুলি
ঠিক আছে মই ক'ম বাৰু
ক'ব অ বোলে হেৰি মাতিছে এদিন ভাত খোৱাকে মাতিছোঁ বুলি ক'ব
অঁ অঁ সেইদিনাখন আমাৰ ভাত খাইছিলে যে খোৱাই ভাল পালে এদিন মাতিছিলা যে খোৱা কৈছে মই ইমান ধুনীয়াকে মাতিছেহি মই সেইজাতিকে ওলোটা
অ জানো কেনেকুৱা পালে নেজানো
খোৱা বোৱাটো কথা নহয় মানুহৰ মানুহ খোৱা বোৱা সন্তুষ্ট কৰিব নোৱাৰে মানুহ আচাৰ ব্যৱহাৰটোহে আচল মেইন বহাটো ভাল পালে মোকখোৱা সেইটোৱে খোৱা বোৱটোৱে মেইন নহয়
উম সেইটো হয় বাৰু সদায় ভাবি থাকো মাতিম মাতিম বুলি সেইটো কাৰণে সেইদিনাখন বোলো নহয় তাৰপিছত আকৌ এদিন আহিবচোন বাও
অ বাৰু এতিয়া ঠিক আছে হ'ব তেতিয়াহলে
উম উম ঠিক আছে অ
অ হ'ব দেই
অ হ'ব
মই ছোৱালীজনী যা বলে উলাইছে যে ভাত দিওঁ
অহ অ